উ'ম।
হেল্ল'
হেল্ল'
অ', এই কি পাস্তা খাই ভাল পোৱা।
মই চব পাস্তা খাই ভাল পাওঁ যেনেকুৱা চিজ পাস্তা, টমেট' পাস্তা, ট্ৰাইকলাৰ পাস্তা, মেকৰণী
অ', অ', আৰু ক্ৰিমিটো খাই পাইছা।
অ ক্ৰমিটোও খাই পাইছো, তুমি কি কি খাই পাইছা?
ময়ো চব খাই পাইছো। তাৰে তোমাৰ ম এটা আছে। চীজৰ চীজটো ভাল লাগে।
অ', অ',
মানে চবে। ভাল লাগে চাই কিনে।
অ পাস্তাটো খাইে ভাল লাগে, পাস্তাটো টেষ্টিয়ে হয়, মেকৰণীতো ঘৰত আনি নিজেই বনাই খাব পাৰা আৰু নৰ্মেল পাস্তা মেকৰণীতো কেনেকে বনাই মেকৰণীটো তুমি ফাষ্টট বইল কৰি ল'বা।
অ',
বইল কৰাৰ পিছত তুমি কি যেতিয়া বইল হৈ যাব তুমি এক্সট্ৰাকে থবা। তাৰপিছত তুমি হেৰি এই কি? কয় তুমি যি যি তুমি অ চবজি কাটা অ চব্জি দিয়া আলু পিয়াজ আলু সৰু সৰুকে কাটিবা পিয়াজ সৰু সৰুকে কাটিবা জলকীয়া সৰু সৰুকে কাটি। বা গাজৰ বিন এনেকে কেপচিকম তুমি সৰু সৰুকে কাটি ল'বা পিছত।
অহ
তুমি সেইখিনি কেৰাহিত অলপমান তেল কেৰাহিত তেল দি কিনে তুমি সেইখিনি বস্তু মানে চব্জিখিনি ফ্ৰাই কৰিবা তাতে অলপ চয়া চচ দিলা চিলি চচ দিলা টমেটৰ চ'চ দিলা তাৰ পিছত মেয়নিছ দিলা তাতে অলপ ক্ৰিম ঢালি দিলা তাৰপিছত সেইখিনি পুৰা একদম চব ভাজিটো লৰাই থাকিবা লৰাই থাকিবা তাৰ পিছত আহ পাষ্টাটো ধালি দিলা তুমি তাতে চিলি ফ্লেকস চিলি ফ্লেক্স দি দিলা মেওনিচ অলপ ঢালি দিলা ওপৰ পৰা তাৰ পিছত অলপমান ফ্ৰাই কৰাৰ পিছত তাৰ ওপৰতে ধনিয়া দি দিলা তাৰ পিছত হৈ গ'ল আৰু তোমাৰ মে কৰনিৰ ৰেচিপিটো
খালে
অ ভালে লাগিব ভালে লাগিব তুমি ট্ৰাই কৰি চাবা
অ অ ট্ৰাই কৰিব লাগিব চিজি পাষ্টাটো কেনেকে বনাই
আৰু চিজি পাষ্টাটো কেনেকে বনাই মানে সেইটো ফাৰ্ষ্টত তুমি এ এটা কেৰাহীত তুমি গাখীৰ ঢালিবা
অ
গাখীৰ ঢালি কিনে তুমি তাৰ ওপৰতে মেকৰণী যে থাকে মেকৰণী খিনি তুমি গাখিৰৰ ওপ ৰতে ঢালি দিবা তাৰপিছত মেকৰণীটো বয়েল হ'ব লে দিবা বয়েল কৰ বয়েল হৈ থাকিব তুমি যেতিয়া বয়েল হৈ যাব তুমি তাৰ ওপৰতে তুমি চিলি ফ্লেক্স অলপ ঢালি দিলা তাৰপিছত তাৰ ওপৰতে তুমি মেঅনিছ ঢালি দিলা তাৰপিছত ফ্ৰেছ ক্ৰীম যে পায় অমুল ক্ৰীম
অ
আমুল ক্ৰীমটো তুমি এ কি কয় মেকৰণীটোৰ ওপৰতে ঢালি দিলা তাৰপিছত সেইখিনি অলপ এনেকে এনেকে লৰাই দিব তাৰপিছত তোমাৰ চিজি পাষ্টা ৰেডি
অ আৰু স্পাইচিটো
স্পাইচীটো তুমি হেৰি বনাব লাগিব কি কয় এহেহ তুমি ফাৰ্ষ্টে মেকৰণীখিনি হেৰি কৰি ল'বা আৰু কি কয় বয়েল কৰি লবা বয়েল কৰাৰ পিছত তুমি চিলি বনালে তুমি তাতে হেৰি দিব লাগিব পিয়াজ ল'বা পিয়াজটো তুমি কাটিবা সৰু সৰুকে
অ
পিয়াঁজটো কটাৰ পিছত তুমি পিয়াঁজটো ডিপ ফ্ৰাই কৰিবা ডিপ ফ্ৰাই কৰাৰ পিছত তুমি তাতে অ চিলি চিলি শুকান জলকীয়া যে হয় শুকান জলকীয়াটো তুমি অলপ পিচি ল'বা তাৰপিছত পেষ্ট বনাব শুকান জলকীয়া আৰু নহৰু পেষ্ট বনাবা নহৰুৰ পেষ্ট কিনে তুমি অ কি কয় যেতিয়া মেকৰণী তিটো মেকৰণীটো বয়েল হৈ থাকিব সেইটো বাদ দিয়া তুমি পিয়াঁজৰ ওপৰত সেই খিনি চিলিৰ পেষ্টটো ঢালি দিবা তাপিছত তাতে হয় এ কি কয় পিয়াঁজটো এনেকে লৰাই থাকিবা ৰেড হৈ যাব তাতে অলপ অ কিবা কিবি চিলি চচ, টমেট' চ'চ যদি দিব খোজা টমেট' চ'চো দিব পাৰ নহয় নিদিলে একো নহয়, তাৰ ওপৰতে মেনছ দিলা, তাৰপছত চিলি ফ্লেকস ঢালি দিলা তাৰপিছত। মেকৰনিটো তুমি তাৰ লগতে ফ্ৰাই কৰি দিব তাৰপিছতে সেইটো চিলি চিলিছপাই মে মেকৰণী হৈ যায় আৰু ইজিয়ে হয় এইটো। বনাবলে বেছি হাৰ্ড নহয়। অ তুমি যদি তাৰ ওপৰত যদি মেৰানিজ ঢালি খাব পাৰা তেতিয়াহ'লে ভাল লাগিব আৰু চিলি চিলি প্লাছ হেৰিও লাগিব ক্ৰিমি টাইপ।
উম উম আৰু কি কি দিব লাগে।
আৰু তাতে তুমি ধনিয়া পাত দি দিবা হৈ গল।
আচ্ছা ধনিয়াপাত ওপৰত
অ ধনিয়া পাত ওপৰত দি দিবা।
অ আৰু আৰু গাখীৰেদিও বনাই নেকি?
অ তোমাক গাখীৰটো বনোৱাটো কৈছোয়ে।
অ অ আৰু কেনেকুৱা এইটো আছে।
আৰু লাইক হেৰি আৰু কি কয় আৰু যে দোকানত যে কিছুমান পচ্তা পেকেট যে পায়। যেনেকে টাইকালাৰ পাস্তা। টাইকলৰ পাস্তাটো তুমি ফাৰ্ষ্টত বইল কৰি ল'বা বইল কৰাৰ পিছত তাতে পচ্তাৰ লগতে তুমি এটা মচলা পাবা মানে টমেটৰ টমেট' থাকে নেকি অ সেইটোতো টমেট'য়ে ফ্লেভাৰ হয়। ট্ৰাই কালাৰ অ ট্ৰাই কালাৰটো। টমেট নহয় ট্ৰাই কালাৰ টো ো কি কয় টমেট হয় নেকি ট্ৰাই কালাৰটো।
ফ্ৰাই কালাৰটো টমেটো নহয় নেকি?
হয় হয় টমেটয়ে হয়।
অ।
অ ট্ৰাই কালাৰটো টমেট ট্ৰাই কি কৰ তাতে তুমি এ। তাৰে তুমি মছলা তাতে তুমি মছলা খিনি ঢালি দিবা। তাৰপিছত কিনে বইল হ'বলৈ যেনেকে তুমি মেগী বনোৱা সেনেকে চছে আৰু প্ৰচেছটো কি কয় দোকানৰ মানে কি কয় দোকানৰ কি কয় পাস্ত বোৰ পাস্তা পেকেট বোৰ সেনেকুৱাই ফাছতত বইল কৰি ল'বা তাৰ পাছত তাৰ লগত যি মছলা আহে সেইটো ঢালি দিবা তাৰপিছত বইল হব দিবা তাৰপিছত লৰাই দিবা তাৰপিছত হয় যায় আৰু সেনেকুৱা ইজি হয় আৰু মেকৰনটো তুমাৰ নিজৰ মাৰ্জি যি বনাব পাৰা নিজে তুমি যদি পেচ চেচ বনাব পাৰা। তাতে তুমি চিচ থিচ ঢালিকিনে। তুমি নিজে সেইটো মেখৰণীটো বনাব পাৰা আৰু এই যি হয় আৰু সেইবোৰ আৰু তুমি নিজে বনাই কিনে তুমি পিকনিক চিকনিকত লৈ গলা নহলে কিবা কেতিয়াবা কিবা কিবি গ্ৰুপ পাৰ্তি থাকে ন স্কুলত পাৰ্তি চাৰ্তি থাকিলেও তুমি তাতে বনাই লৈ যাব পাৰা টিফিনতে।
অ‌ অ
সেই আৰু ইজি হয় সেনেকে যে কবাত গ'লে এনে টিফিন টিফিনত ভৰাই লৈ দিলে ভাল আৰু ভাল লাগে চব বাচ্ছাইটো বেছিভাগতো এতিয়া পাস্তাই খাই।
অ অ তুমি কোনটো টেষ্ট ফ্লেভাৰত পাঁচটা বেপৱাৰ
মই চব পাস্তাই ভাল পাম মোৰ মইতো মাছৰুম পাস্তা খাই পাইছো। তুমি মাছৰুম পাস্তা খাই পাইছা?
অ মোৰ ভাল নালাগে কিবা মচৰুমটো।
কিন্তু মোৰ ভাল লাগে
কেঁচা কেঁচা টাইপ লাগে
নাই নাই সেইটো কেঁচা নালাগে সেইটো বইলে হয় কিন্তু মাছৰুম পিচবোৰ টিখলো টিখলো হয় কিন্তু ভাল লাগে সেইটোও খাই।
অ সেইটোও হয়
অ তুমি কি পাস্তা বনাই পোৱা পাইছা ৰেচিপিটোত কবা নেকি কিবা এটা পাস্তা কোৱাচোন তাতে এটা ৰেচিপি তোমাৰ মৰ্জি দি
অ অ তুমি আকৌ পাস্তাটো বইল কৰিবা
অ অ
তাৰপিছত তুমি এইটো তোমাৰ অ কি কয় কেৰাহীৰ তেল ঢালিবা পাস্তাটো বইল হ'ব দিবা তাৰ পিছ তুমি কেৰাহী তেল ঢালিলি তুমি পিয়াজ দিবা জ্বলা দিবা তাৰপিছত তুমি টমেটা চমেটা দিবা তাৰ পিছত তুমি এইটো ফ্ৰাই কৰিবা অ পাঁচ মিনিটৰ লৈক ভাজিয়ে থাকিবা গ'ল্ডেন কালাৰ হোৱা লৈকে তাৰপিছত তুমি চেজৱান চাটনি দিবা ওপৰ চেজুৱান চাটনি তাৰপিছত তুমি এনে হোম মেড চাটনি দিব পাৰা চেজুৱান টো দিলে বেছি টেষ্টি লাগে তাৰপিছত তুমি মিক্স কৰিলা অলপমান টাইম ভাজাৰ পিছত তুমি পাচতাখিনি তাতে দি দিবা তাৰ পিছত তোৰ লৰায়ে থাকিবা লৰায়ে থা কিবা বহুত টাইমলৈ তুমি লৰাই থাকিবা তাৰপিছত অ যেতিয়া অলপমান কালাৰটো চেঞ্জ হৈব তেতিয়া তুমি পাস্তাৰ মচলা টো দি দিবা মিক্স কৰি দিবা তাৰপাছত অলপ অ অ দুই মিনিট সে- নেকে কৰিব দিবা তেতিয়া তোমাৰ হৈয়ে গ'ল ওপৰত ধনীয়া কাটি দিবা।
উম উম তাকে
সেটোৱে ভাল লাগে এনেকে খালে।
অ সেনেকে খাই ভাল লাগে আৰু কেতিয়াবা পাচতাতোক কেতিয়াবা ভাত লগতো মই খাই পাইছো।
অ নাই নাই নাই মই পাস্তাটো এনেকে খাই পোৱা নাই কিন্তু।
অ কিন্তু ভাল লাগে এেনেকেও এনেইো নৰ্মেলি পাস্তাটো হয় ভাবো কিন্তু মই ভাতৰ লগতো ট্ৰাই কৰি চাইছো ভাল লাগে পাস্।
অঁ, তুমি এনে তুমি কৰবা ৰেষ্টুৰেন্ট ষ্টুট। পাচটা খাই পাইচা?
অঁ, পাইছো ৰেষ্টুৰেণ্টত বেছি সিজি পস্তাইপাই আৰু।
অঁ, স্পাইচিটো নাপায়। বাত চিজিটো ইমানো ভাল নালাগে তাতে।
কিন্তু মোৰ চিজ পাস্তাটোৱে ভাল লাগে বেছিকে।
অঁ অঁ, মোৰ মাছৰুমৰ চিজিটো ভাল লাগা নাই।
অঁ -অঁ, আচ্ছা -আচ্ছা তোমাৰ কোনটো ফেভট ফ্লেবাৰ পাস্তাৰ?
মোৰ তোমাৰ স্পাচ জলাটো বেছি ভাল লাগে। মইতো টমেটত। ত বহুত বেয়া পাওঁ মই ভালে নাপাওঁ।
আচ্ছা -আচ্ছা।
অঁ, টমেটটো বাকী চব ভাল লাগে।
অঁ -অঁ, চিজি- তিজিও ভাল লাগে খাই সেনেকে।
অঁ - অঁ, চিজিত ভাল লাগে। তাছত মাছৰুমো ঠিকে আছে। তে।
উম -উম।
আৰু কি কি আছে আৰু বহুত কিবা -কিবি বেলেগ বেলেগ ধৰণৰ আছে পাস্তা।
উম উম তাকে।
মানে ভাল লাগে আৰু বইল বইলৰ বইল পাস্তা খাই পাইছা।
অঁ, বইল পাস্তা সেইবোৰে পাস্তা হয় এ যোনবোৰ পেকেটত থাকে সেইটোতো বইল কৰি কিনে মচলা ঢালি দিব লাগে পছত হৈ যায় আৰু।
অঁ, হয় সেনেকুৱাও হয় মানে এনে কেতিয়াবা কিনি কিনে ঘৰত পাস্তা বনাই পাইছা? মানে এনে মানে মানে। আটা দি সেনেকুৱা।
অঁ, নাই নাই সেনেকে পোৱা নাই তুমি পাইছা নেকি?
নাই নাই ময়দা।
অঁ, মই পোৱা নাই ৰবা তুমি পাইছা নেকি?
নাই নাই মই মানে চাইছো বহুত তাতে দেখাইছে তাতে সেনেকে বনাই।
অঁ অঁ, আচ্ছা আছা।
অঁ, ভালো লাগে। খালে।
অঁ -অঁ, আচ্ছা।
অঁ, সেইটোৱে আৰু।
অঁ, তাকে হে।
অঁ, আৰু মানে কিছুমান থাকে ন বেছি জ্বলা। এ সেইবোৰো ভাল লাগে কিন্তু।
উম ভাল লাগে ভাল লাগে স্পাইচি পাছতা হয়তো টেষ্টিওঁ থাকে।
অঁ। স্পাইছিটো ভাল লাগে আৰু মোৰ এই। কিন্তু মইতো চিজটো একদম নাখাওঁৱে।
অ অ অ।
বহুত বেয়া লাগে।
উম উম তাক।
এতিয়া মানে কিবা। কিবি মানে মচলা মই ইমান মচলা নাখাওঁ যে। হেল্লো ইমান মচলা নাখাওঁ যে। এ হে। সেই কাৰণে দিয়া পিছত কথা পাতি। তেম।
অ অ ঠিক আছে দিয়া।
অ অ দিয়া।
অ অ।